হেল্ল', শুনা পাইছা?
পাইছোঁ পাইছোঁ
অ অ পাইছো অ আছো আছো তোমাৰ ভাল
ভালেই দিয়া।
তোমাৰ ল'ৰা ঠিকে আছে
ল'ৰা ঠিকে আছে। খালি অকণমান উৎপাত আৰু
সেইটোতো থাকিবই আৰু
হে হে তোমাৰ ল'ৰা
মোৰ ল'ৰা শুলে এ হয় মানে তাৰ আকৌ টোপনি কম দিনতো নুশুলে ময়ো শুব নেপালো এতিয়া কিবা কৰি টানি তানি শোৱালোগৈ আৰু
কিমান বছৰ হৈছে তাৰ?
পাঁচ বছৰ হৈ গ'ল।
অহ, স্কুল দিছা নহয়?
গৈয়ে আছে স্কুল
তাকে ভাত কিহে খালা
ভাত এয়া আজি মানে সোমবাৰ যে আমাৰ আজি মাছ মাংস নচলে এ চিম নিৰামিষ ছল সেইকাৰণে তাক অলপ মানে অলপ উম হেৰি আলু চালু দি পেলাই ভাজি চাজি এনেকে দি পেলাই দালি আলু ভাজি এনেকে দি ভাত খোৱালো আমিও সে তেনেকে আৰু ভাত দালি চব্জি এখন এনেকে চাটনি আছিলে দিনতে বনাইছিলো চাটনি সেই তেনেকে দি খালো আৰু আজি আজি সোমবাৰে নচলে যে সেইকাৰণে
অ আমাৰ সেই সোমবাৰ নেখাও
অ'
মোৰটো কেইবাটা বাৰু সোমবাৰ মঙ্গলবাৰ বৃহস্পতিবাৰ
এ আমাৰ আকৌ সোম, বৃহস্পতি আৰু শনিবাৰ নচলে
নচলে।
নচলে কেইতা বাৰত মানে কি হয় উ আমি মই এনেই খাওঁ সোমবাৰে খাওঁ বৃহস্পতিবাৰে নেখাওঁ আৰু ইফালে শনিবাৰে খাওঁ বৃহস্পতিবাৰে হে আচলতে নেখাওঁ বাকী বাৰত খাওঁ তাৰমানে বাকী কেইজনমান মানে আমাৰ ঘৰৰ সদস্যই নেখাই যে সেইকাৰণে আৰু কিনো বনা অ সেইকাৰণে আৰু কি বনাবা? নিয়মটো পালন কৰে যে সেইকাৰণে।
অ'
আৰু কেইজন মানে নে খায়েই ভাত আজি সোমবাৰে একেবাৰে নাখায় মানে আকৌ মঙ্গলবাৰেও নাখায় সোমবাৰেও নাখায় সেইকাৰণে আৰু সাধাৰণতে সাধাৰণ খিনিয়ে বনাই থোৱা যায় আৰু
অ' কিনো এজন দুজনৰ কাৰণে আকৌ এক্সট্ৰাকে বনাম।
অ' অ' সেইকাৰণে মানে সেই তেনেকৈ চলি যায়।
মই আছো বাৰ ঘৰতহে।
অ'
তাই বনাই আছে
অ'।
কালিও সে তোমাৰ কথা ওলাইছিলে। তাপাহে তাই কৈছিলে হেৰি মই কথা পাতিম বুলি।
অ', অ', অ', বহুদিনে হ'ল, বছৰে হ'ল, খবৰ চবৰো নাই ফোন নম্বৰ আগ গৰ যিটো আছিলে সেইটোত ফোন কৰিলেও নাপাওঁ মানে এতিয়া সেইটোৱে আছে নে আছে নাজানো আৰু আগতে নাপালো নাপ পালোৱে আৰু তাৰপাছত আকৌ নিজেও এতিয়া ব্যস্ত হৈ গ'লো ন। ল'ৰা ছোৱালী সেই স্কুলত অনা নিয়া এইবোৰ কৰাত সময়ে নোহোৱা হয়।
সেইটোৱে। আৰু সেই তাই এতিয়া আকৌ উম দুজনী ছোৱালী নহয়।
অ', কম পাইছো খবৰটো মই শুনিছো, কিন্তু সেই খবৰ ল'ব বলে মানে হেই খবৰ হেৰি কৰিব পৰাই নাই বেলেগৰ মুখে, মুখে শুনি আছো
অ', অ', তাপা সেই এতিয়া দুইটা ল'ৰা ছোৱালী একে সমনীয়া হৈ গ'ল যে। তোমাৰ মানে কেনে কে পাৰ হয়, দিনটো ক'ব নোৱা জানানে এতিয়া সি শুইছে কাৰণে মানে অকণমান। উম
শুই শোৱাৰ কাৰণেহে শান্তি।
সঁচা কথা। মানে মোৰতো অকণমান দিনত শোৱে বা ছোৱালীজনী যে তাই দিনত টো নুশুৱে মানে।
অ' আমাৰ টো নিচিনা
উম। ক'বাত মানে তোমাৰ বিশ মিনিট
উ উম মই যে সৰু সৰু থাকো থাকোতেই ই সৰু থাকোতে মই শুবলে নাপালো বুলিয় ক'ব
অ মইয়ো মই যে মোৰ ই নুফুলে মানে তোমাৰ তাৰপিছত কেনেকে এনেকুৱা যে মোৰ মানে অৱস্থা মোৰ বেয়া হৈ গৈছিলে নহয় ৰাতি নুশুৱে দিনত নুশুৱে সি
অ সেইটো মোৰো হৈছিলে এদিনতো মাত ত চৌবিশ ঘন্টা এঘন্টাহে শুইছো তেইশ ঘন্টাই সাৰ পাই আছো লাষ্টত পাছদিনাখন আৰু মই মানে পৰি যাও পৰি যাও অৱস্থা মাথা চাথা ঘূৰাই গৈছে তাৰ পিছত আহ গৈছে তাৰ পিছত মানে সেই দিনা খন কিবা মানে কাম আছিলে দেই মই আকৌ মাৰ ঘৰতহে আছিলো তেতিয়া তেতিয়া মানে মা আৰু মানে গাঁৱৰ ঘৰত মানে কিবা কাম আছিলে কাৰণে যাব লগা হ'ল উপায় নাই মই এতিয়া ভাবিল মাহত তে ভাবিছিলে ই শুব আৰু মানে টিকলাটো শুব শুলে মইও শুব পাৰিম কিন্তু আৰু টিকলাটো টো নুশুলে। মইয়ো শুব পৰা নাই মাহঁতক সোনকালে মা মাতিছো ফোন কৰি বোলে সোনকালে আহা নহলে মই এতিয়া মাথা ঘূৰাই মই পৰি যাম। তেতিয়া টিকলাটো কোনে চাব? আকৌ টিকলাটোক দুঘন্টামান মাঁহতে চাইছে মই তেতিয়াহে শুইছো। তাৰমানে সি নাইয়ে শুৱা মইহে শুইছো মানে। এনেকুৱা বস্তু গা চা কিবা লাগি যায়
ন মই তাকে কেতিয়াবা আগতে ম ভাবিছিলো আমাৰ গা বেয়া লাগে গা চা বেয়া নালাগে নেকি বাৰু
হয় নাই নাই তাৰমানে কি জানা কিছুমানৰ হেনো ল'ৰা ছোৱালীবোৰ একো দিগদাৰে নকৰে একে মানে জন্ম যে কেনেকে দিলে বোলে গমেই নাপায় কেনেকে ডাঙৰ হ'ল গমেই নাপায় আমি এতিয়া গম পাও এনেকুৱা লাগে কেতিয়া ডাঙৰ হয় কেতিয়া ডাঙৰ হয়
মোৰ যে মানে নক'বা দে মোৰ মানে কেনেকুৱা হৈছে ই কেতিয়া ডাঙৰ হয় কেতিয়া
অ হেল্ল'। হেল্ল' শব্দবোৰ শুনা নাই মই একো মাতবোৰ শুনা নাই হেল্ল'। হেল্ল' হেল্ল' শুনা পাইছা নে হেল্ল'